হেল্ল'
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্লৌ'। শুনিছা? হেল্লৌ'।
অঁ।
উম'
অঁ শুনি আছোঁ।
তোমা নেটৱক বেয়া নি। হেল্লৌ' হেল্লৌ'
শুনি আছো মই কোৱাচোন।
হুলো-
হাঁ।
উম' নকুৱা।
ভালেই তোমাৰ।
খবৰ খাতি কেনেকুৱা?
ভালেই। উম'
এতিয়া ক'ত আছা?
মই এই চেণ্ট্ৰালে কিবা এটা খাওঁ বুলি ওলাই আহিছিলো।
অঁ গুৱাহাটী।
অঁ কিবা কৰি আহা।
অঁ মইটো লিখি আছোঁ তাৰমানে এনেই মই নাৰ্ছিং কৰি আছো।
নহ গুৱাহাটীত কি কৰি আছা?
এ কেয়াৰপ্লেন প্ৰেজ প্ৰেজেণ্টেচন।
গুৱাহাটীত কি কৰি আছা?
অ। মই এতিয়া নাৰ্ছিং কৰি আছো। শুনিছা তাৰমানে মোৰ মাত- টো তোমালে অলপ অলপ লাহেকে গৈছে অকমান ৰখি দিবা।
অঁ।
কি ঘত-
উম' ভাল।
অঁহ। মাহঁতে কি কৰিছে?
মায়ে চা ভাত বনাবলৈ লৈছিলে।
অঁ ভন্তি।
ভন্টিও হেই মাৰ লগতে লাগি আহিছে।
আকৌ দাদা।
দাদা ওলাই গৈছিল দোকান কৰিবলৈ অহা নাই।
অ অ
মামা মানে আমাৰ ঘৰতে থাকে যে
অ
আজি মানে মামাৰ জেঠাই হঁতৰ ঘৰলৈ গৈছিলে তাৰপৰা মামায়ে মামাই তাৰপা তোমাৰ কলমৌ শাক লৈ আহিছিলে
উম অহ অহ
এই কলমৌ শাক বনাবলৈ লৈছিলে
উম
ভাল আমাৰ জেঠাইহতৰ ভাল উম আমাৰ জেঠাইঁতৰ ফালটোত আৰু তোমাৰ লোকেল লোকেল বস্তু পায়
উম
গুলনেমু দি পঠিয়াইছে কাচকল অমিতা
উম
এটা ও বস্তু নিপিন্ধিলে
হা
এদক বস্তু দি পঠিয়াইছে
উম সেইটোয়ে
অ
তাৰমানে তেওঁলোকৰ জেঠাইহঁতৰ তাত চব পাই ন এ তুমি মোক ভাওনাাৰ বিষয়ে ক'ম বুলি কৈছিলা যে কোৱাচোন
মানে কেনেকে কি হয়
অ
তোমাৰ তাৰমানে এইফালেতো তোমাৰ প্ৰায় ভাগ ৰাজ হেৰি এ টো কি ৰাইজৰ ভাওনাই হয়
অহ
তোমাৰ গোটেইখিনিয়ে মিলি পেলাই পাতে তোমাৰ চান্দাটোলে চবৰে খেলৰ চবৰে ঘৰৰ পৰা
অ
আপ মানুহৰ পৰাও দুটা বেলেগ বেলেগ তাৰপৰা তোমাৰ উম তোমাৰ এমাহ মানৰ আগৰ পৰা তাৰ মানে আখৰা আৰম্ভ হয় অখৰা কৰে তাৰমানে ভাৱৰীয় বিলাকক শিকাই
উম
চেওবিলাক শিকাই খোল খোলৰ চেওৰ লগত মিলি পেলাই যেনেকে বচন বিলাক গাব লাগে
অ তাৰমানে যোনখিনি কথা তাত চলে ন সেই
অ উম
উম
ব বজ্ৰাৱলী নে কি ভাষা বুলি কয় অ পাহৰি গৈছো মই উম তাৰমানেস আমি যেনেকে কথা পাতো সাধাৰণকে তেনেকেটো নহ'ব তাত অকন বেলেগ ধৰণে ক'ব লাগে যে
অ
উম
তাৰাপা তোমাৰ
বাৰ
তাৰপৰা তোমাৰ। ভাওনা দুদিনমানৰ আগত। তোমাৰ এনে। টো অকনমান টুকুৰা- টুকুৰাকে শিকাই থাকে ভাওনাৰ দু। দুদিনমানানৰ আগৰ পৰা, দুদিন দিন মানৰ আগৰ পৰা। পুৰাকে একেবাৰে গাব লগাই শিকাই, গোটেই ভাওনাখনন হেৰি কৰিবলৈ দিয়ে।
উম। তেতিয়া মানে একেবাৰে গোটেই প্ৰেক্টিচ কৰাই চাগে ন।
অঁ।
তাৰপা।
তাৰাপা তোমাৰ ভাওনা দিনা আৰু। ভাৱৰীয়া বিলাকে মানে ভাৱ দিয়াৰ দিনা প্ৰায় খিনিয়ে মাছ মাংস নাখায়।
অঁ।
ভাওটো লো ভাওটোৰ কাৰণে।
উম।
তোমমান কি কিছুমান কোনোবাই কোনোবাই এদিনীয়াও পাতে কোনোবাই দুদিনীয়াও পাতে। আমাৰ এইফালে আকৌ বিখ্যাত তোমাৰ বাৰ চহৰীয়া ভাওনা তুমি শুনিছা শুনিছা নেকি নামটো।
অ শুনিছো, হেৰিয়ত আছে হবলা ন জামুগুৰিত।
জামুগুৰি অ'। সেইখন মানে পচ বাৰখনন গাঁৱে মিলি পেলাই বাৰটা। উম, ঘৰ বনাই নামঘৰ টাইপৰ বনাই।
অঁ।
এখন মস্ত ফিল্ড এখনত।
অঁ।
তাতে বাৰখনন ভাওনা একে লগতে হৈ থাকে।
একেলগে, তাৰমানে ইখনৰ শব্দ সিখনলৈ নাযায় ন?
নাই।
উম, তাৰমানে মই শুনিছিলো বাৰচৰিয়া ভাাৰ কথা কিন্তু মই জনা নাছিলো যে। ত' বাৰ খনেই সঁচাকে হয় বুলি।
উম উম, বাৰখনেই হয় একদম গোটেই বাৰখন মিলি যায়। একেলগতে আৰম্ভ হয়, একেলগতে খতম হয়। উম, মই দুবাৰ - তিনিবাৰ গৈছো এতিয়ালৈকে।
অঁ।
তুমি কেতিয়াবা কোনোবা চিনাকি মানুহ চানুহ আছে যদি তাত চাবহি পাৰা না থাকি পেলাই।
অ' আমাৰ বেজেঠাই ঘৰ আছে হেৰিয়াতে। এই জামুগুৰিতে।
অঁ।
তেতিয়াহ'লে আহি পেলাই চাব পাৰাহি।
ত মানে আগতে দাদাৰ লগত মই হেইটো ভাবো ন আগতে আমাৰ ঘৰলে আহিও থাকে তেনেকে ঠিকে আছিলে তে অলপ দিনৰ আগত মানে ছোৱালী এজনী পলোৱাই আনিলে
অ
সেই সেইকাৰণে আমাৰ লগত অলপ ক্ৰামচ নাই নাইকিয়া নিচিনা হৈ গৈছে।
অ অ অ তোমালোকক এতিয়া মানে যোৱা তেনেকে চাব পৰা যাবলে নোৱাৰিবা চাগে
অ' তাৰমানে কিছুমান কিছুমান ছোৱালীজনী সৰু ন
অ
কিছুমান ছোৱালী থাকে ন যে নিদিয়ে চাগে
উম', উম
তেনেকে কথা চথা পাতিব লে সিও চাগে বিয়া পতা পা টাইমো নাপায়।
উম', উম আৰু নিজৰ কামতো চাগে লাগি থাকিব লাগে।
অ আৰু ফোন কৰি থাকে সেইটোৱে এ বিয়া পতাৰ পিছত হয়ে তেনেকুৱা।
উম তাকে
সেইটো নৰ্মেল আৰু।
উম
কাৰণ তেতিয়া ঘৈণীয়েক ডাঙৰ হৈ যায়াহি ন
উম
তেতিয়া বোলো ঘৈণীয়েক ডাঙৰ হৈ যায় ন।
উম
আৰু মা বৌকো চাগে টাইম দিব লগা হয় এতিয়া বৌ কোনো কেনেকে কবা মোতকেও সৰু ছোৱালীজনী।
উম
উম সেইকাৰণে সিহঁতৰ ঘৰলে যাবলে ভাল লগা নাই। যোৱাও নাই সেইকাৰণে আমি। আমাৰ বায়েও কৈ আছে বাটকেটো মোতকেই সৰু যেতিয়া বাটকেটো আৰু সৰু। এনে ইমান সৰু ছোৱালী জনীক বৌ বুলি মাতিবলে বেয়াই লাগিল। সৰু ছোৱালীজনা বহুত সৰু। হাই ছেকেণ্ডাৰী মান পঢ়ি আছিলে।
এতিয়াও পঢ়ি আছে নে পঢ়া বাদ দিলে।
নাই ছোৱালীজনী বোলে পঢ়িবলে মন নাই সেইকাৰণে পলাই গৈছে।
এই ৰাম লুকেহে- পঢ়িবলে মন থাকে কাৰণে পলাই নাযায় বিয়া হৈ নাযায়।
সেইটোয়েটো এতিয়া তাই গলত ছোৱালী টাইপকে ৰাখিছে তাৰ মানে অলপ দিন ছোৱালী নিচিনাকে ৰাখিছিলে এতিয়া বিয়া পাতি দিলে হ'বলা। কাৰণ তাইতো এনেওতোন পঢ়িবলে মন নাই।
উম',
আৰু তাই ঘৰ ওচৰতো আৰু দুইটা ঘৰত কথাবিলাক জানিছিলেও তাই পলাই নোযোৱা হেতেনে নে হয়।
উম',
বিয়াই পাতি দিলেহেঁতেন তাতকে হাই ছেকেণ্ডৰীটো পাছ কৰি মেলি বিয়া হম বুলি কোৱা হেতিনে হয়।
হয়টো',
ভৱিষ্যতটো নিজৰ অন্ধকাৰ কৰি ললে আৰু হম
দাদাৰ বয়স হৈছে বাৰু হা
হয় অ
কিন্তু তাইৰ বয়স হোৱা নাই যে
তাকে নহয় এতিয়া নিজৰ নিজৰ ভৱিষ্যতটো নিজে ধ্বংস কৰি ললে পঢ়ি শুনি যদি ভৱিষ্যতে চাকৰি এটা পালে হলে নিজেতো চাকৰিও নাপায় একো নাপায়।
কিন্তু দাদাৰ বয়সো ইমান বেছি হোৱা নাই
উম
দাদাৰ বয়স চাগে ছাব্বিশ মান হৈছে চাগে ছাব্বিশ ছাব্বিশ সাতাইশ মান হৈছে
উম উম উম
সি আকৌ আগতে
অ
এ আগতে সি মানে একদম পুৰা চিৰিয়াছ মানুহ নাছিলে হা
অ',
তাৰপিছত কিয় জানো এই সৰু ছোৱালীজনীক পোৱা পাই দেখোন ইমান চিৰিয়াছ হৈ গল এতিয়া লৈও আনিলে।
অ',
চবে ভয়হে খাইছে সি ছোৱালী আনোতে
অ তাকে নহয় আৰু মানে সৰুতে আহিব নালাগে কিয়নো একো বুজি বুজি নাপায় পিছত খন তাৰমানে তোমাৰ কাজিয়া বাঁহ হয় গে
সৰুতে বিয়া হলে বহুত বেমাৰ হয়
উম না বেমাৰতটো বেমাৰে বাদ দিয়াচোন পিছত তোমাৰ মিলা প্ৰীতি নহয়গে সিহঁতে এৰা এৰি হবগে
উম আৰু জানো যদি এতিয়াতো এনেও বিয়া হ'ল তেতিয়া ন কেঁচুৱাটো হবই সৰু তে যোনবিলাকৰ কেঁচুৱা হয় সেইবিলাক কেঁচুৱা বহুত প্ৰব্লেম থাকে জানা কিছুমান সৰুতে বিয়া হোৱা কাৰণে কিছুমান কেঁচুৱা মানে এনেকুৱা এ জন্ম হোৱা পৰা বিকলাংগ হব পাৰে
উম
আকৌ কিছুমান এই যে ডাঙৰ মূৰটো থাকে যে
উম উম গম পাইছো
সেইবিলাক হ'ব পাৰে কিছুমান পগলাও হ'ব পাৰে
উম
মেটলি
অ।
উম বেয়া হ'ব পাৰে। আকৌ কিছুমান মানে হাত ভৰি নথকা সেইবিলাক হয়।
উম।
মানুহে সেইবিলাক বুজিয়ে নাপায়।
অ।
আৰু তাই ছোৱালজনী